হেল্লো' অ অ আছো কোৱা।
অ, কি কৰি আছা তুমি?
মই এনেই আছো, তুমি?
এনেই আছো ৰবা, বাকী ভালে আছা?
অ মই ভালে আছো, তুমি?
আছো, আছো।
বাকী কোৱা, নাই নাই খোৱা নাই তুমি?
অ নাই ৰবা খোৱা নাই, তুমি তোমাৰ চামাৰভেকেশ্যন কেনেকুৱা চলি আছে?
অ কি কৰিছা, ফোন অলপ লাহে কবা নেকি মানে বহুত স্পীডত কৈ আছা তুমি।
নহয় নহয় মোৰ মানে কি বুলি কয় হেডফোন ডাল লৈ আছো কাৰণে হেনেকুৱা হৈ আছে ৰ'বা। তোমাৰ চামাৰ ভেকেশ্যন কেনেকুৱা চলি আছে বোলো?
অ ঠিকেই ইমান ভালো নহয় বেয়া নহয় মাজৰ, তোমাৰ?
ঠিক ঠাক আৰু ক'ৰবাত গৈছানে?
নাই যাম বুলি ভাবিছিলো কিন্তু আৰু সেইটোৱে - বৰষুণ এই কেইদিন সদায়তো বৰষুণ দি আছে। অ সেইটো কাৰণে যোৱা নাই এতিয়ালৈকে, তুমি গৈছা?
অ মই তোমাৰ গাঁৱত গলো। তাৰ - পিছত আহিলো আৰু লগত তেনে ফুৰিলো আৰু ইয়াতে। তাৰ পিছত আৰু গাঁৱত যাম বুলি ভাবিছো ৰবা।
অ।
এ কলেজ খোলা টাইম হলে আৰু অ গুৱাহাটীতে।
অঁ অঁ ঠিকেই ঠিকেই।
তাকে কলেজ খুলিবই আৰু লাহেকে বেছি দিন নাই বোলো।
কলেজ অ খুলিব, তুমি কিমান চেম পিছে?
মই থাৰ্ট চেম, তুমি?
অ মইতো এইবাৰ যাষ্ট এডমিশ্যন লৈছোহে।
অ ঠিকে আছে ফাষ্ট চেম ন?
অ অ। কি তুমি কি আৰ্টচ নে, কমাৰ্চ নে, চাইন্স?
কমাৰ্চ কমাৰ্চ, তুমি?
মইয়ো কমাৰ্চে হয়, কোনটো কলেজৰ? অ, কোনটো কলেজ তুমি?
মই এছ বি দেউৰা।
অ ভালেই ভালে, পিছে কমাৰ্চৰ মানে - কি কি মই এইটো চিটি কলেজ এডমিশ্যন - লৈছো এইবাৰ।
অ সেইটো হিতেশ্বৰ শইকীয়া চিটি কলেজ ন।
অ মানে, মানে কমাৰ্চত কি কি পঢ়িব লাগে অলপ ক'ব পাৰিবা নেকি তুমি?
ইয়াতে পাৰে নে কব?
অ অ কোৱাচোন।
নহয় নহয় মানে, এই পাৰ্চনেল অকে মানে মোৰ পাৰ্চনেল - সেই মই লাগে কিজান নোৱাৰি নেকি!
পাৰি পাৰি কোৱা।
কমাৰ্চত তোমাৰ - ফাৰ্ষ্ট চেমত তুমি ইমান টান নোপোৱা ফাৰ্ষ্ট চেমৰ চাবজেক্ট কেইখন তোমাৰ একদম ছেকেণ্ড চে মানে ছেকেণ্ড ইয়েৰৰ তোমাৰ যিকেইখন আছিলে কি বুক সেই কিখন ইয়াত তুমি চেম পাবা বিজনেচ এইখন যিখন থাকে। বিয়া বিয়াম বুলি কয়। অ নহয় নহয় বম বিলিকা। বমবিলিকা আৰু বিয়ামখন তুমি ছেকেণ্ড ছেকেণ্ড চেমত পাবা, আ তোমাৰ বম খন তোমাৰ আ যোনখন তুমি ছেকেণ্ড ইয়াৰত বিজনেচখন পঢ়িছিলা চেম তেনেকুৱা হ'ব।
অ অ আচ্ছা কিতাপ লৈছো মই বম আই এফ এছ কিবা কিবি আছে এনেকুৱা।
আও সেইখনে যে ফাইনেঞ্চিয়েল কিবা কিবা খন আছিলে ৰ'বা নামটো পাহৰিলো সেইখন তোমাৰ একদম ফাইনেন্স খনৰ নিচিনা থাকিব। আৰু একাউণ্টচখন তোমাৰ একদম ছেকেণ্ড ইয়েৰ একাউণ্টচখনৰ নিচিনা মানে
এ নকবা একাউণ্টচটো বহুত টান বোলে।
নাই ফাৰ্ষ্ট চেম ফাৰ্ষ্ট চেমত তুমি ইজিয়ে পাবা, গোটেই তোমাৰ ছেকেণ্ড ইয়েৰৰ চাবজেক্ট কেইখনে পাবা, নেক্সট্ পাবা ব্যয়াম বুলি। এখন মেটচ এখন পাবা ব্যয়াম বুলি সেইখন অকমান টান পাব পাৰা দেই, সেইখনত পাৰিলে টিউশচন এটা লৈ ল'বা। যদি তুমি মানে বুজি নোপোৱা ব্যায়াম ব্যায়াম ছেকেণ্ড চেমৰ কথা কৈছো মই এইটো ফাৰ্ষ্ট চেমত তোমাৰ ইজিয়ে চব বিলাক।
ঔ আচ্ছা। মানে মই কমাৰ্চটো লৈছো মানে ভাবিছো বহুত টান হ'ব নেকি এতিয়া কলেজত।
তুমি ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ কিহত আছিলা? অঁ তেতিয়া হলে টান নোপোৱা ইজিয়ে পাবা। তুমি আছামিছ মিডিয়াম আছিলা নে ইংলিছ মিডিয়াম আছিলা?
এছামিচ সেইটোৱেটো সমস্যা।
নাই একো নাই মইও আছামিচতে বৰ্তমান লিখি আছো ভালে পাবা তুমি যদি টিচাৰক লগত কিন্তু ডিচকাচ কৰিবা একো প্ৰব্লেম ন নোপোৱা।
এছামিচত লিখিব পাৰি নেকি কলেজত? অ আচ্ছা মই গম পোৱা নাই এইটো, ভাবিছো ইমান ইংলিছ হয়।
কলেজত বা পাৰি নে নোৱাৰি সেইটো গম নাপাম দেই, কিন্তু আমাৰ কলেজত কিন্তু পাৰি এছ বিত।
আচ্চা মই আমাৰ দাদা কেইটাক সুধি চাম মই কলেজত।
অঁ সুধি চাবাচোন, তুমি এছ বিত কিয় ন ন মানে ল'ব পাৰিলা হয়চোন।
সেইটোৱে মানে দূৰ হয় আমাৰ পৰা বহুত দূৰ হয়।
থাকা কত তুমি?
মই সে পাঞ্জাবাৰী ফালে থাকো।
অ।
ইয়াৰ পৰা বহুত দূৰ আৰু চিটিটো আমাৰ ঘৰৰ ওচৰতে হয়। আৰু মই মানে যিমান চিনাকি আৰু লগৰ দাদা চাদা যিমান আছে চব তাৰে হয় চিটি কলেজৰে হয়। ত কিবা হ'লে তাত আমাৰ মানে একো প্ৰব্লেম নাই, আৰু এছ বি দিওতো মই ইমান চিনাকি নাই নহয়। ত
আৰে ইয়াত তোমাৰ চিনাকি বনি গ'ল হয়, মোৰো ফাৰ্ষ্টতে চিনাকি তেনেকুৱা নাছিলে কিন্তু এতিয়া কব গ'লে গেটখন সোমোৱাৰ পৰা ওলোৱালৈকে গটেই বিলাক মানুহ চিনাকি বুলি ক'ব পাৰি। গেটৰ সোমোৱাৰ পৰা মা মানুহ মতা ষ্টাৰ্ট দিয়াই যায়। চব চিনাকিয়ে ওলাই আৰু ফ্ৰেণ্ডলি হয়।
হয় তাতে মোৰ আছেই কেইজনীমান লগৰ ছোৱালী আছে পঢ়ে তোমাৰ লগতে পঢ়ে চাগে সিহতি এ যদু তোমাৰ লগতে পঢ়ে অ তুমি কমাৰ্চ হয় নে কমাৰ্চৰে হয় তাতে
অ
নামটো মোৰ মনত নাই মানে বহুত দিন হ'ল ন কেইজনী মান আছে কমাৰ্চৰ আৰু চাইঞ্চৰ আছিল তাতে চাইঞ্চৰ আছে চাগে তোমাৰ লগৰ
আছে আছে চাইঞ্চৰ আছে
অ তাত এজনী মোৰ মানে দুজনী মান কমাৰ্চৰ আৰু এজনী চাইন্সৰ আছে মানে ইহঁতেও থাৰ্ড চছেমৰে হয় আমি একেলগে থাকো একে জেগাতে আছিলো মানে আগতে
তোমাৰ মানে কি হয় নাম বিলাক মানুহৰ মানে এ গম নাপাও কিছুমান হা কিছুমান নাম বিলাক মাজতে কিন্তু দেখিলে মাতা যায় নামটো মন নাথাকে কিন্তু বহুত থাকে চব ষ্টুডেন্ট সেনেকে কিন্তু ত নামো নাজানো কিন্তু দিহাৰ লগে লগে হাঁহিটো হলেও দিয়া যায় আৰু
উম ঠিকেই কৰিছা তুমি সেয়াই আমাৰো চেমেই আজি আমি এনেই মোৰতো মানে কলেজটো মানে ভালেই এইটো মানে যিমান চিনিয়ৰ বোৰ আছে সকলোকে চিনিয়ে পাওঁ মই কোনো মানে বেলেগ কলেজ হলে কিবা ৰেগিং চেগিং হয় নহয় আজিকালি
নাই নাই আমাৰ কলেজত নহয়
নাজানো হয় কিন্তু কিছুমান চিনিয়ৰে বোলে কৰে বোলে
নাই নাই নকৰা আমাৰ আমি যোৱাৰ লগে লগে এইবিলাক ৰেগিঙৰ কাৰণে নাম্বাৰ এটা দি দিছিলে তাত মানে কোনোবা যদি ৰেগিং কৰে ৰেজিষ্টাৰ কৰি দিব পাৰি ত সেনেকে মানে ৰেগিং বন্ধই হৈ গৈছিল এতিয়া নাই এইবিলাক ৰেগিং এতিয়া
নাই মই মাজত এজন লগৰ আছে ইয়াৰ লগত হৈছিল মানে হি মতকে তিনি বছৰ ডাঙৰ হয় সি মোক কৈছে অ মেম ই বেলেগ কলেজত হয় তই মোক কৈছ এনেকুৱা বাৰে চাই দূৰৰ কলেজত নাযাবা এনেও তোৰ কলেজৰ চিনাকি নহলে তোমাক ৰেগিং কৰিব ভয় দেখাব মাৰিব এনেকুৱা হোষ্টেলৰ
এ নাই নাই সেইবিলাক মিছা কথা আমাৰচোন কিমান তোমাৰ ওচৰত কিমান মানে ডাঙৰ মানে বেলেগ বেলেগ জাগাৰ পৰা আহি পেলাই পি জিত থাকে হোষ্টেলত থাকে
অ অ সেইটোৱে মই ভাবিলো এনেকে হলেতো কিবা কিবি মাৰিব চাৰিব কিবা কিবি কাজিয়া তাজিয়ি হয় যদি মইত এনেকুৱা বেলেগৰ যি হাতকে ফালে মৰ কলেজৰ ওচৰতে আমাৰ টো সকলো ইয়াতে চিনাকি হয় মোৰ দাদা দাদা কেইটা আৰু আমাৰ যিমান আমাৰ জি এ প্ৰেচিডেন সকলোকে মই চিনি পাওঁ ত সিহঁত লগতো মোৰ ভাল ত সেইটো কাৰণে মই এইটো কলেজতে লৈ ললো
ঠিকে আছে ঠিকে আছে এতিয়া হলে একো নাই য'তে সুবিধা হয় তাতে ল'ব লাগে আৰু
উম উম ঠিকেই কৈছা পিছে তোমাৰ এতিয়া ফাৰ্ষ্ট চেমৰ পৰা থাৰ্ড চেম লৈকে টো গ'লা কিবা বেক লাগে বুলে শুনা পাইছো মই
অ বেগত লাগে তোমাৰ যদি তোমাৰ ধৰি লোৱা পাছ নকৰা তেতিয়া বেগ লাগি যায় বাৰু
ব্ৰেক লাগিলে, আমি এক্সাম, আমি আকৌ সেইটো, ফাৰ্ষ্ট ছেমত যদি মই, এনেই কোৱেছনটো সুধিলোঁ, মই। মোৰ যদি ফাৰ্ষ্ট ছেমত ব্ৰেক লাগিলে, অ'! মানে শুনা? মই কৈ আছোঁ। মই যদি, ফাৰ্ষ্ট ছেমত ব্ৰেক লাগি যায়, তেতিয়া মই আ'ক ফাৰ্ষ্ট ছেমতে, পঢ়ি থাকিব লাগিবনে?
নালা নালাগে, নালাগে। তোমাৰ ধৰি লোৱা, ফাৰ্ষ্ট ছেমত ব্ৰেক লাগিল হা! তুমি ধুনীয়াকে, ছেকেণ্ড ছেমৰ পৰা, থাৰ্ড ছেম পালা। কিন্তু, সেই ফাৰ্ষ্ট ছেমৰ, ব্ৰেক খন তুমি, থাৰ্ড ছেমত থাকি পেলাই বা ফিপ্ট ছেমত থাকি পেলাই, তুমি গুচাব পাৰা। ফাৰ্ড ছেমত গ'লে তুমি, ফাৰ্ষ্ট ছেমৰ ব্ৰেক খন উঠাব লাগিব। উঠাব মানে, তুমি কেনেকে, জানা? তুমি থাৰ্ড ছেমত গ'লা, ফাৰ্ষ্ট ছেমত তোমাৰ যিখন ধৰি লোৱা, এতিয়া মই ক'ব গ'লে, তোমাৰ ব্ৰেক লাগিলে। তুমি নেক্সট থাৰ্ড ছেমত যেতিয়া, ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্ট বিলাকৰ, একাউঞ্চৰ একজাম চলি থাকিব, ফাইনেলে হওঁক বা চেচনেলে হওঁক। তোমাৰ এটাত লাগিলে ন' ফাইনেলত লাগিলে বা চেচনেলত লাগিলে বা দুটাতো লাগিব পাৰে! ত' তোমাৰ যি কেইটাত লাগে, তুমি ফাৰ্ষ্ট ছেমত যেতিয়া, একজাম চলি থাকিব ষ্টুডেণ্ট বিলাকৰ, তুমি তেতিয়া, সেই জুনিয়ৰ লগত তুমি একজাম দিব লাগিব।
উম, উম। অ' আচ্ছা! অ' বুজিলোঁ প্ৰচছটো। আৰু মই এনে, শুনা
উম!
কিবা কৈছিলা, কোৱাচোন?
ত' উঠি যাব পাৰে, যদি তুমি তেতিয়া, উঠাব পাৰা উঠাই দিয়া। যদি তুমি, তেতিয়া তোমাৰ আৰু বেয়া হয়, তুমি আৰু উঠাব লাগিব। পিষ্ট ছেম মানত চাগে,
মানে মই কলেজতটো, মানে, ব্ৰেকটো মানে যিমান মাৰোৱে মানে যদি, ব্ৰেকটো লাগি থাকে, মই যিমান চান্স পাই থাকিম, মানে উঠাই থাকিবৰ কাৰণে।
তুমি চান্স পাবা কেইবাৰমান, নোপোৱা নহয়। তুমি বাৰু ইমান, তুমি চিনিয়ৰ হৈ গৈ থাকিবা, তোমাৰ যানো জুনিয়ৰ লগত একজাম দি ভাল লাগিব! ইমান বাৰ। অ'! সেনে সেনেকুৱাকে আৰু কোনো ত' নিবিচাৰে ন'! পতককে উঠাই দিয়ে, মানুহ বিলাকে।
আচ্ছা! ঠিকে ভালেই তেতিয়য়াহ'লে আৰু পিছে আৰু আৰু তুমি যে, ইমান ওপৰ, থাৰ্ড ছেম পালা, পঢ়াটো টান পাইছানে, ছেকেণ্ড ছেম এইবোৰ, টান পাইছে নেকি অলপ?
ছেকেণ্ড ছেমত তোমাৰ, আমাৰ এতিয়া, এ এ চি খন ফাৰ্ষ্ট টাইমত ইংলিছ আৰু অসমীয়া দুটাই, চিলেক্ট কৰিব পৰা আছিলে, হা। কিন্তু, তোমাৰ ছেকেণ্ড ছেমত, অকল ইংলিছ থাকিব, আছামিছ নাথাকিব। সেইখন তুমি এই, মানে ইংলিছখন তুমি ল'বই লাগিব, নাথাকে, তোমাৰ। ত' সেইখন অকমান টান পাব আছামিছ মিডিয়ামৰ ষ্টুডেন্টে! আৰু তোমাৰ ব্যয়ামখন, মেটচ খন অকণমান টান পাব। বাকী, থাৰ্ড ছেমত গম পোৱা নাই বাৰু। এতিয়া, গ'লে গম পাম। থাৰ্ড ছেমত তোমাৰ, ষ্টেটিষ্টিক বুলি থাকে। হা হা?
অ'! শুনিছোঁ-শুনিঁছো। মই লগৰে, লগৰ তাত মই যাই নহয়, কৈছে! কিবা এটা ষ্টেটিষ্টিক বহুত টান বোলে!
অ'! এইখন থাৰ্ছ চেমিষ্টাৰ গণিতে পাই, তোমাৰ পোন্ধৰটা মান- বাৰটা মান, তোমাৰ, থিয়ৰি এপ্লাই কৰি পেলাই মানে, তোমাৰ আঁ কি বুলি কয়! এইবিলাক কৰি পেলাই, তুমি মানে, লিখিব পাৰিবা এটা মেটচ।
উম, মানে, চাম ওলাব লাগে, কিবা বোলে বহুত, বহুত কঠিন বোলে হয়, এইবোৰ বোলে! নাজানোঁ, কৈছিল। মোক মই তাৰপিছত ইমান গুৰুত্বে দিয়া নাই, চাওঁ কেনেকুৱা হয়।
অঁ, তাকে এতিয়া ন কথা পাতি ভাল লাগিলে।
অ' অ' ক'ৰবাত যোৱা নেকি তুমি?